অ। এ
অ'।
স্কুলৰ পা আহি পালিহি? হেল্ল' ধুনু নে? স্কুলৰ পা আহি পালিহি? একো শুনা নায় যে ইয়াত। এক একো শুনা নাই মই, অ'। তইম
পাইছোহি, অ'। খালোঁ, তুমি খালা?
অহ।
অ, কি কৰি আছা?
শুই আছোঁ বিচনাত। এতিয়া ভাত কিহেৰে খালি।
ভাত এয়া হেৰি বনাইছো মাংস মাংস বনাইছো, এতিয়া খামেইহে মানে বনাই আছো।
অ'।
অ', তুমি কিহেদি খালা?
কিটো কৰিলি মই মাছৰ খতি মাছে, কচুৱে, বিলাহীয়ে চে কচুয়ে, বিলাহীয়ে
সেনেকে বনাইছা।
নেমু টেঙা চেপি দি বনাইছোঁ আওঁ।
অ'।
কাইলৈ স্কুল বন্ধ। ভলা
অ', কালি স্কুল বন্ধ কিহৰ কাৰণে কাইলৈ স্কুল বন্ধ হয়, ঈদ আছ
অ'।
ঈদৰ কাৰণে বন্ধ দিচ
অ'। অ'। ক'ত গ'ল?
তিয়া
কোন নামি গ'ল? তাৰ জৰ উঠি আছিলে যে সেইকাৰণে,
আহিছিলে
তাত জৰ উঠি আছিল আও তাপিছতে সেয়া লৈ আহিলো ইয়াতে অকমান, অ সয়াই কৰি কৰি কালি গছ আকৌ আজি পা ডিউটি আছে। তাপিছত ডিউটি কইব ব মাজনীও আহিচ চিলে,
অ'
দিন থাকিলে থাকি পেলাই, তায়ো গল অ' এতিয়া আছোঁ আও ম অকলশৰে মাজুলী ভালে লাগিলে । চালু গৈ বহ্মপুত্ৰ চালো, আমি শনিবায়ে অ', বুধবায়ে গৈছিলো।
অ'।
বোধবায়ে নহয়। অ' বুধ, বৃহস্পতি। এগছ। সোম, মঙল, বুধ। বিহচপতি সোমবাৰে গৈছে। তাত চালো গৈ, মাজুলী চালো, তাৰপিছত আকৌ লেতেেকু পুখুৰী চালো, মাধৱদেৱৰ জন্মস্থান সেয়া চালো
অ', অ'।
তাৰ পিছতে ছব্বিছ জন মান গৈছে। তাৰ পিছত পদুমণি আঠ ‌ চালো। তাৰপিছত বাসুদেৱ-বাসুদেৱ মন্দিৰ চালো। সেইটো কিছন, বাসুদেৱ কৃষ্ণ তাত ধুনীয়াকে সেই কৃষ্ণ মূৰ্তি চূৰ্তি আছে।
অ', তাত বনাই থোৱা হৈ আছে?
উ তাত গৈ পেলাই আমি মাজুলী পালো, মাজুলীত গৈ এঘাৰটা বাৰটা মানতে পালো গৈ। তাৰপিছত আও, হোটেলত কিবা কিবি খাই কৰি লৈ আকৌ কেইখন, সত্ৰ চালো, মুখা চুখা বনোৱা সেৱা চালো, তাৰ ব্ৰহ্মপু আওঁ হেয়া চালো। চাই পেলাই তাৰছত ৰাতি তাত তাত বনালে, আমাৰ ভকত গৈছি ভকতে বনালে, বনাই কৰি লৈ খায় ৰাতিটো থাকি, পিছদিনা আক' আমাৰ ভকত এজনৰ শৰন দিব নিছিলে।
অ'
পুতেকক শৰণ দিলে। অ' এনে নাম প্ৰসঙ্গ কৰিলেে হেয়া তাৰপিছত মাহৰ পাত দিলে, চাহ-বিস্কুট এয়া দিছে। তাৰ ভকতে তাপিছত খাই পেলাই তাপিছত ভাত বনালেহি। ভাত বনাই খাই-বৈ ৰাতি তাত বাৰটা-এটা মানত আমি তাৰপা আহিছো আৰু ডিব্ৰুগড় সেয়া মন্দিৰ চালো। জগন্নাথ মন্দিৰ জগন্নাথ মন্দিৰ চাই আহি তাত আহি পেলাই আ অ ঢেঁকীয়াখোৱা নাম সোমাল কৌ
অ'
নামঘৰত সোমাই অলপ সময় থাকিলো, আকৌ তাতে ভাত বনালে ভকতে বনাই কৰি খাই বৈ আহালৈ ৰাতি বাৰটা বাজিলে।
তোমালোকে কি ৰুম লৈ আছিলা?
অ'
অ'
গোটেই এটা হল আও, এটা হল আছে গো
আছা আও
তাতে আছে গোটেই মানুহখিনি, তাপা এয়া হেয়ী খোৱা হেৰি দিয়া আকৌ তাত এ হে-হেইকেইখন, তুলি নিচিনা সেইকেইখন ভাৰাত দিয়ে। পাৰি লৈ লৈ শুব লাগে। ফেন চেন আছে, লাইট চাইট হেৰি মাজুলীত আক' হেৰি ইনভাৰ্টাৰও আছে লাইন নাযায়েই, হেয়া থাকা ৰুমটোত। ইনভাৰ্টাৰ কানেকচন আছে, সেয়া মানুহে ঘৰ ভাৰা বনাই দিছে তাৰ ঘৰ তাৰ মানুহে সেইয়া মাজুলী মানুয়ে
হম?
মাজুলী মানুহে ঘৰ ভাড়া সেয়া বনাই দিছে চাগৈ, হেৰিকিটা ৰুম কিটা। সত্ৰ ভিতৰত নহয় আও বাটত। সত্ৰ গেট খন সোমোৱা
উম।
এশ টকাকে লৈছে এজন এজন মানুহৰ উম
অ' টোটেল কে-কেইজন মানুহ গৈছিলা বোলে?
বিছজন।
ভকত গৈছে আও গোটেই কেইজন।
অ', আ আহসকল ভগ আহ।
ভাত বনোৱাকে গৈছ
বেয়া গৈছে। দাদা
অ', অ',
কওঁ যে হেৰি, বুৰা এজন আছে নহয়।
অ'।
বুৰা জনে বনাই আছে অ', চাৰা কাম-বন কৰাকে লৈ গৈছে দালি ভাত কাম বন কৰাকেও এজনি পানী চানী যোগাৰ কৰি দিয়া।
এ চাফাজনী গৈছে নেকি?
অ', বা চন বৰ্তন ধোৱা।
উম, তাইক ফ্ৰি তে লৈ গৈছে আউ।
তাই কেইবাৰ হৈছে আমি কৰিবলগীয়া হোৱা নাই সেইকাণে তাইক সেইতা নিয়া হয় নাই, কৈছা অ'। অ', পাইছে। ইমান উঠোৱা নাই মানে হেৰি গোট হেৰি পেইছাই তেওঁ দুশ, দুশ খোৱা বোৱাটো তুলি কিয়া দুশ, দুশ খোৱা-বোৱা আকৌ ঘৰ ভাৰা এত দিলো এশ এঠাইত দিলো ত্ৰিছ টকা লেতেকু পুখুৰীত ত্ৰিছ টকা একে তাত ইনভাইট তাৰ কানেকচন নাই লাইন গ'লে হেয়াই কো নিদিয়ে বিচনী মায়ি, মায়ি থাকিব লাগিব তাৰ পিছত আৰু মা ইনভাৰ এটা কানেক্টচণ আছে যে, তাত তেৰশ টকা। তাৰ খোৱা অ'। ৰাতিটো কষ্ট পোৱা নাই আৰু। ইনভাৰ্টাৰ আছে অ', লাইট নাযায় তাৰ পিছত পানী ছানি এইয়া অহৰহ পানী পাই থাকে লেটিন বাথৰুম ধেৰ আছে। দুটা তিন। আছে।
উম।
সৰহ কে হ'লেও চিন্তা নাই তিনিটা চাৰি। এনেকে । তেনেকে লেট্ৰিন যাব পায় গা ধুব পায়। বাথৰুম তিনিটা লেটিন। তিনিটা ন চাৰিটা।
অ'।
গা ধুব পাৰাকে।
জেগা খিনি ভালেই আৰু।
অ জেগাখিনি ভাল, তাত থাকিবলৈ। থাকিবও ভাল। মন্দিৰৰ লগতে। অ', চাফা
এইবাৰ গ'লে, আমাকো ক'বা যাব পাৰি নে নোৱাৰি?
যাব পাৰি
অ'।
আমাৰ লগতো গৈছ তে
উম, পাৰি যদি যাব পাৰিম, আমিও
উম, এই গৈছে। ডেকা ল'ৰা তিনিটা-চাৰিটামান গৈছে আৰু হয়, ইহঁতৰ বোৱাৰী গৈছে। নগ'লে কেনেকে যাব?
ডিউটি
অ'।
কুম, এতিয়া কি নগাঁৱতে আছে?
নগাঁৱতে আছে।
মৰিগাঁৱত কি কেতিয়ামানলৈ আহিব?
ভাল হ'লে, আহিব আও।
অ', বা গুৱাহাটীতে থাকিব নে কি?
তা ভাবা ভাই। মৰিগাওঁ। তাই আহে নে নাহে ঠিক নাই নহয়। তাইৰ ইচ্ছাও। তেতিয়াহে কি কথা
উম মৰিগাওঁখনত আহিলে । বেয়া পায়।
মৰিগাঁওলৈ আহিব বেয়া পাই তাই।
অ, তাতে থাকি আচলতে লগ পাই যে সেইটো কাৰণে ভাল
উম, তাই-তাই লগ নাই।
উম। ভালেই গুৱাহাটীতো ভালেই লাগে থাক
অ'। ভালেই লাগে।
অ দিয়া ঠিকে আছে দিয়া ন, অ।